হেল্ল'।
অঁ' ভালনে তোমাৰ?
ভাল, তোমাৰ?
মোৰ চলি আছে আৰু।
কি কৰিছা?
মই এই ঘৰৰ অলপ কাম কৰি আছিলো। কোৱাচোন?
অঁ। এই ক'ৰবাত ফুৰিবলৈ যাবা নেকি, প্লেন কৰিছা নেকি কিবা?
ফুৰিবতো যাব মন আছে কিন্তু এই গেলা বতৰত নহয় ওলাব হে মন নাযায় জানানে ঘৰৰ পৰা।
অঁ' সেইটোৱে হৈছে আকৌ।
এনে ক'ত ভাবিছানো যাবা যোৱাৰ কথা?
এনেকে আৰু পাহাৰত। এতিয়াতো টাইমটো এনেকুৱা আছে ন' সময়তো।
সেইটোতো হয়।
উমঁ'।
মানে কোনফালে ভাবিছা, মেঘালয় না শ্বিলং?
এই দাৰ্জিলিং ফালে যাওঁ নেকি।
দাৰ্জিলিং অঁ' ন' দাৰ্জিলিং গেংটক সেইফালে সেইটো চাইডত।
অঁ।
সেইটোতো ওৱেষ্ট বেংগলত পৰে, নহয় জানো?
ওৱেষ্ট বেংগলতে পৰে।
হয় হয়, হয় হয়।
উম
গ'লে মানে মানে কিমান মানে কেই তাৰিখে মানে তোমালোক যাবা ভাবিছা
এই ধৰা এই ফাৰ্ষ্ট উইকটো চলিয়ে আছে ন!
অ' আজিতো চাগে আজিতো চাগে ন তাৰিখ নেকি পোন্ধৰ তাৰিখৰ পিছত
অ
আৰু শুনা না মানে আৰু কোনোবা যাব নেকি লগতে
এতিয়ালৈকে সোধাই নাই তোমাকে প্ৰথমতে সুধিলো আকৌ
লগৰ বিলাকক সুধিলা নাই তুমি সিহঁতক
সুধিব লাগিব মই নাই সোধা এতিয়ালৈকে তোমাক প্ৰথমতে সুধিলো কি কোৱা তুমি
অ যোৱা যাই কিন্তু দে ইমান গৰমত নোৱাৰিছো আৰু দে ইয়াত
সেইটোৱেটো
উ
তাত অকমান হেৰি বতৰটো ভাল আছে ন
অ' বতৰটো ভাল আছে কমছে কম এক সপ্তাহৰ কাৰণে, নহয় জানো অহা যোৱা মিলাই পেলে মানে এসপ্তাহ নে কি দছ দিন অ' কাৰণ অহা যোৱাতো তোমাৰ ইয়াৰ পৰা তোমাৰ এইটো যাবলৈ শিলুগুৰি যাব লাগিব, নহয় জানো
শ্বিলঙত নহয়, গুৱাহাটীত যাব লাগিব আগত
নহয় সেইটো কোৱা নাই মই কৈছো ইয়াৰ পৰা তোমাৰ ডাইৰেক্ট শিলিগুৰি যাব লাগিব তো শিলিগুৰি পৰাহে তোমাৰ দাৰ্জিলিং উ গেংটক সেইফালে যাবা
অ অ সেইটোৱে
সেইটোৱে সুধিছো তোমাক
উম
মানে বে অ যোৱাটো দুদিন আহাতো দুদিন মানে চাৰিদিন এইফালে এৰি দিয়া তুমি
অ আৰু মাজত চাৰি পাঁচ মাজত ধৰা চাৰি পাঁচ দিন আৰু
অ দছ দিন হাতত লৈ গ'লে কি হব কোৱাচোন অলপ ফুৰিব পৰা যাব ছ দিন অ মানে সেইটোৱে
গেংটক সেইফালে যোৱা যাব তাৰ পিছত আৰু এটা জাগা আছে ন দাৰ্জিলিঙত কালিমপং বুলি
অ শুনিছো শুনিছো মই মই মানে বে তোমাৰ
শিলিগুৰিলৈকে গৈছো সেইফালে সেইটো চাইডত মোৰ যোৱা হোৱা নাই আৰু
হয়, হয় মইয়ে গৈ পোৱা নাই এতিয়ালৈকে মোৰ ফাৰ্ষ্ট টাইমে হব
এনে শুনিছো মানে যোনে যোনে গৈছে মোৰ ঘৰৰ মোৰ পৰিয়ালৰ মানুহো গৈছেতো শুনিছো জাগাবোৰ বৰ ধুনীয়া এ, তোমাৰ দাৰ্জিলিং কালিংপং এইবোৰ জাগাবোৰ বৰ ধুনীয়া মোৰ এ চিলিগুৰিলৈকে যোৱা হৈছে চিলিগুৰি মোৰ মাহী থাকে যে চিলিগুৰিলৈকে যোৱা হৈছে, আৰু শিলিগুৰিত যোৱা হয় যে কামৰ কাৰণেই যোৱা হয় কিবা এটা কাম। ওলাই যায়, তিনি চাৰি দিনৰ কাৰণে যাওঁ পিছত আকৌ ঘূৰি আহি যাও তেনেকে মানে ঘূৰিব। মানে ফুৰিবলৈ কৰ'বাত যাম যে। নহয়, সেইটো টাইম লৈ মানে যোৱাই নহয়।
হয়, হয় কামত ক'লে গ'লে ক'ত আাকৌ। ফুৰিব পাৰিবা ন।
নাই, নাই সেইটো নোৱাৰি দেই।
অ।
সেইটোৱে তুমি আমাৰ। মো লগৰ কেইজনী আছে, এফালে চাৰিজনী আছে ন।
অ, অ।
অ তুমি যু দুজনী সুধিলোৱা মই দুজনী সুধি লৈছো।
অঁ, ঠিক আছে হ'ব। অঁ, সেইটোয়েইেতো ঠুতিয়ে পাব লাগিব ন, আগতে ক'ব লাগিব।
সেইটোয়ে ন সিহঁতৰটো স্কুল বাচ্ছ বিলাকৰো স্কুল বন্ধ থাকিব এতিয়া চামাৰ ভে। গৰম বন্ধ চলি আছে যে, সেইটোৱেই টো। অঁ, এইটোতো বন্ধ থাকিব মানে। সিহঁতৰ মেইন হ'ল হাজবেণ্ড কেইটাৰ। এতিয়া কেতিয়া ছুটি পায়। সেইটোও সেইটোও আছে ন কথা।
অঁ, সেইকাৰণে আগত ক'ব লাগিব।
অঁ। সেইটোৱে তুমি দুজনীক সুধিলোৱা তুমি দুজনীক সুধিলোৱা মই দুজনীক। সুধি লম তেনেকে কৰি, মানে বেছি গ্ৰুপত। গ'লে ভাল ফুৰিব কাৰণে।
এইটোৱে ভাল লাগিব।
অঁ, তেতিয়া ফূৰ্তিটো হ'বই দুজন তিনজন গৈ পেলে ভাল নালাগে ন তেনেকে।
না, না। হেৰি আকৌ এতিয়া কি কি কৰিবা?
কি কৈছা?
এতিয়া কি কৰিবা?
এতিয়া মই ৰুমত এই কাপোৰ বোৰ অলপ জুকিয়াই আছো, ইমান গড্ৰেছটো মোৰ লে। লেতেৰা হৈছে নহয়, মায়ে ইমানে গালি পাৰি থাকে। যে কাপোৰ বোৰ ঠিক কে থব নোৱাৰো নেকি পিন্ধি পিন্ধি এনে পেলাই থৈ দিঅ। সেইটোয়ে কাপোৰটো অলপ ঠিক কৰিছো। এই ৰুমটো অলপ মানে ঠিক, ঠাক কৰিছোঁ আৰু।
অঁ, এইটো হয় চব চ, সময়তো টাইমো পোৱা নাযায় ন।
অঁ, চব সময়তো টাইম পোৱাও নাযায় আৰু এটা ৰুমত মানে ৰুমত। চাফ চিকুণ কৰিবৰ কাৰণে ৰুমতটো ধৰিবৰ কাৰণে এটা দিন লাগি যায় পুৰা দেই।
অঁ, এইটো সঁচা। পুৰা ৰুমটো চাফা কৰিবলৈ, তোমাৰ এ এদিন লাগিবৈ।
সেইটো হয়, আৰু গৰমৰ থা গৰম। এ ধূলি ইমানে ধূলি মানুহে কয় যে তলত। আচাম টাইপ ঘৰ থাকিলে তোমাৰ ধূলি হয় ওপৰত। এ ঘৰ থাকিলে বোলে ধূলি নহয় কিন্তু ওপৰত ঘৰ থাকিলেও ধূলি হয়।
অ' আমাৰ ইয়াতো ইমান টেস পৰটচনো নাই, তথাপিও মানে ইমান ধুলি।
এ বৰ ধূলি, আকৌ ফেনটোও চলি থাকে ন গৰমত বন্ধে নহয়।
সেইটোৱে।
এতিয়া ফেনতটো অলপ চাফা কৰিব লাগিব। এই বিলাকে কাম লৈছো আৰু এতিয়া।
হয়, হয়।
আজি সেইকাৰণে অলপ, আজিটো বাহিৰৰ একো কাম নাই সেইকাৰণে আজি অলপ কাম কৰিছো।
অ'।
নহ'লে ঘপককে কিবা এটা কাম ওলাই যায় নহয় যাবগে লাগে, সেইটো কাৰণে।
দুপৰীয়া খোৱা বনালে?
দুুপুৰীয়া নাই নাই দেৰিয়ে হৈছে।
অ'।
এতিয়া মাত্ৰ এঘাৰটাহে বাজিছে, দেৰি আছে। লাহে ধিয়েকে বনাব।
এইটো আৰু।
মায়ে কৈছে আজি মোৰ আজি খানাটো মই বনাই দিও, তই ৰুম টো চাফা কৰ বুলি গৈ পেলাই, মই কৈছো ঠিকে আছে তেতিয়া হ'লে।
অ'।
ভাল কথা তুমি খানাটো বনোৱা, মই ৰুমটো চাফা কৰো।
ঠিকেই আছে। মাজে মাজে কৰিবও লাগে ন? নকৰিলেও ভাল নালাগে লেতেৰা নিচিনা হৈ চাগে।
সেইটোতো হয়য়ে, এনেতো কৰিয়ে থাকো।
মই সদায় হেৰি হাৰি থাকো, তথাপিও মানে ইমান ধূলি ধূলি যে? ভাল নালাগে।
এনেতো চাফ চাফে থাকে চাফাই থাকে। এই ৰুমতটো নহয়, মানে এই কাপোৰ বিলাক যে আমি লৈ পেলাই পিন্ধি এনেকে থৈ দিওঁ, সেইবোৰ আকৌ ভাল কে থোৱা নহয় যে, আৰু সেইটোতো সদায় সদায়তো জাপিব মনো নাযায় ন ধৰিবৰ কাৰণে। সেইটো কাৰণেতো বহুত টাইম লাগে।
অকল এইটো কাম কৰিলে নহয় ন? কিমান কাম থাকে ঘৰত।
সেইটোতো হয়েই। কামটো ওলাইে থাকে।
অ'।
এইটোৰ পিছত সেইটো। এটাৰ পিছত দুটা, ওলাইে থাকে কামৰ শেষ নাই।
নাই। আৰু তুমি তুমি কিবা ভাবিছা নেকি বেলেগ ঠাইত কিবা?
বেলেগ ঠাইতো চোৱা চবেত যাব নোৱাৰিব ন তেনেকে।
এইটোও হয়। হেল্ল'?
অ', অ' শুনিছো। বেলেগ থাইতো তেনেকুৱা নহয় মই কৈ আছিলো যে বেলেগ ঠাইতো তেনেকুৱা আছে দেই ধেৰ আছে- কিন্তু, কথা হ'ল যে তোমাৰ পইচা পাতিৰো কথা আছে নহয়।
সেইটোতো আছেই।
দে মানে গ্ৰুপটো ডাঙৰ-
ইক-
সেইটো হয় বাৰু মানে ৰূপটো যদি ডাঙৰ- হয় নহয় তেতিয়া পইচাটো ইমান বেছি নালাগে আৰু গাত।
অঁ তেতিয়া মানে হেৰি হৈ যায় মিলাই পিনে-
অঁ সেইটোতো হয়ে। সেইটোটো বুজি পাইছো এনেইতো তোমাৰ- এ গোৱা ফালে যাব পাৰি গোৱা আছে নহয়। কিন্তু, গোৱাতটো অলপ গোৱাটো অলপ বেছি দূৰ হৈ যাব ন।
দূৰো হৈ যাব আকৌ এতিয়া চবে যাব পাৰিবনে নাই বুজিবও লাগিব।
অঁ খৰচাতো অলপ বেছি হৈ যাব ন।
অঁ'
আৰু আমাৰ এইপিনেতো তোমাৰ এ অৰুণাচলৰ ফালে আছে।
অঁ অৰুণাচল যোৱা যায় এদিনৰ এদিন দুদিনৰ কাৰণে।
অঁ তেনেকে এদিন দুদিনৰ কাৰণে আমাৰ অৰুণা অৰুণাচল ফালেওতো যাব পাৰি। তেনেকে তোমাৰ শোক- শুৰ শুকুৰবাৰে বা শনিবাৰে ৰাতিপুৱা ওলাই গলে- দেওবাৰতো থাকেই সোমবাৰে আকৌ ৰাতিপুৱা উভতি আহিবৰ কাৰণে।
অঁ সেইটোও হয় চাই লওঁ চবে কি কৰে? কি কয় ডিচিশন টো কি ল'ব?
সেইটোৱে চবে কি কয় চবৰেতো মদতো লব লাগিব নহয়। দুজনে তো অকল কৰিলে নহব।
চবৰ মতা মতটো আগতে জানিব লাগিব তাৰ পিছতে-
অঁ সেইটোতো হয়।
অঁ'
অঁ বাৰু মই এ গধূলি টাইমত ফোন কৰি চাম এজনীক।
অঁ ঠিক আছে ময়ো কৰিম এতিয়াতো সিহঁতে অফিচত আছে ন।
অঁ' এতিয়াতো কামত আছে।
উম'
গোধূলি মানে ফোন কৰিম, তেতিয়া সিহঁতিও অলপ ফ্ৰী থাকিব।
সেইটোৱে আৰু। ঠিক আছে দিয়া, তুমি কাম কৰা।
ঠিক আছে, মই সে মই ফোন কৰি তোমাক জনাম দেই। সি কৈছে সিহঁতি বা বেলেগ- ঠাইয়ত যদি সিহঁতৰ মানে থাকে আৰু যোৱাৰ তেনেকে-
অঁ অঁ ঠিক আছে।
ঠিক আছে হ'ব বাৰু দেই।
অঁ হ'ব বাৰু থৈছো অঁ ঠিক আছে দিয়া।